দুচ কি খবৰ?
এই দস্তি চলি আছে তোমাৰ কি ডিউটি আজি?
এ মোৰ বৰ্তমান ইভিনিং ৰবা।
অ আচ্ছা না নাই এইটো এই কি ক সুধিবৰ কাৰণে ফোন মাৰিছিলো তোমাৰ আৰু খবৰ কি তোমাৰ?
হেই বৰ্তমান ভালে আছো কি বুলি কয় এনেই ঠিক ঠিক ঠাক। চলি আছে আৰু
অ আচ্ছা আৰু এই কি কয় ঘৰত ঘৰত মানুহ কেইটা
অ ঘৰৰ মানুহ বৰ্তমান ভালে আছে ভালে আছে মা দেউতা ভালে আছে মানে মই মই ভালে আৰু
আ আচ্ছা হয় নেকি ন এই বাবু বাবু বাবু তোমাৰ
অ বাবুতো বৰ্তমান ঠিকে আছে সেইদিিননাো এক্সিডেণ্টটোতো হৈছিল একদম মোৰ জীৱ এটা নে একদম কঁপি গৈছিলনেে
এ ভাই ব উম মোকো বহুতে কিবা বেয়া লাগিছে শুনি কেনে এই কথাটো তোমাৰ
চাইকেল তাৰমানে এখন সৰু যোনটো ল'ৰাই যোনটো ল'ৰাই তেনে শুনে আমাৰ অ শুনাটো তানে মাৰিছে ত ল'ৰাটো তানে ইটো সৰু বচ্চা এ সৰু বাচ্ছাৰ কি হ হনে এনেই এই মেক্সিমাম ল'ৰাটো আঠ বছৰ মান হ'ব
অ ইমান সিউ সৰু মানে নাই সেইকাৰণে এতিয়াতো কি কবা একো কি কৈ কবও নোৱাৰা হ'ব নোৱাৰা এইটো
মই সিহঁতক মই কৈছো সিহঁত সিহঁতৰ ঘৰৰ মানুহক কৈছো যে যি নহওক বাৰু ভাঙা চিঙা একো নহ'ল এইটো ভগৱানৰ ওপৰত মোৰ হয়নে নাই আশীৰ কি বোল সেইয়া আৰু থাকিল হয়ে নাই যিহ ফাঙা চিঙা হোৱা নাই কাৰণে। ভাল পিছে যোনে থাকালেম নহা নেকি অ অ হয় হয়
সৰু ব চাৰ ওপৰত ভগৱানৰ আশীৰ্বাদ সদায় থাকে বাচ্ছাকেইটাৰ একো নহয় আমাৰ তাতেও আমাৰ তাতেও এই কি কয়। ল'ৰা এটা আছিল সৰু ল'ৰা কিমান বছৰৰ গানা ন তিনি বা চাৰি বছৰ
অ হয় হয় হয়।
চাৰি একি কৰে ফ'ৰ্থ ফ্ল'ৰৰ পৰা এ কি ক খি কিদি। ওলাই পৰি গৈছে বেলেগৰ ঘৰৰ ওপৰত টিঙৰ ঘৰৰ ওপ পৰি গৈ কিন্তু তাৰ একোৱেই হোৱা নাই ভাই। অলপো এই কি ক চাল চালো যোৱা নাই তাৰ জান ন
হ হয় হয় হা আৰু মই মই তোমাক ক। এয়া সৰু বাচ্ছাক ভগৱানৰ জন কৰে এক এক নম্বৰ কথা দেই ন সিহঁতৰ। কিন্তু তাৰমানে ভগৱানে জানে ইমান দাঙি ধৰে।
অ অ। উম, হয়।
সৰু পোৱালি হয় না এতিয়া আমাৰ ডাঙৰ মানুহ কথাটো বেলেগ, কি বুলি কয়। কিন্তু, মোৰ মাইকীয়ে কিন্তু, কৈছে কিন্তু, ভাঙা ছিঙা হ'লে কিন্তু, সিহঁতক মই শুকাই নেৰলো হয় দেই। নাই। মানে, সিহঁতি সিহঁতে আমাৰ ঘৰত আহি পেনে, আঁ এ, কিবা কিবি দিলা আৰু। নাই। কিন্তু, আমি আৰু কৈছোঁ নালাগে।
অ'! অ'! হয়, হয়। নাই, নাই। নিজৰো এটা এ, কি কয়! বেয়া লাগে ন' সৰু ছোৱালী সিও! হয় নে নহয়। সৰু চোৱালীয়ে ভুল কৰে আৰু এই কি কৰিব পাৰিম আমি? একোতো এ'কি চাওঁক? মাৰপিত, মাৰপিতটো এই কি ক কৰিব নোৱাৰি মাৰামাৰি।
এই নোৱাৰে, নোৱাৰে, নোৱাৰে। এই উম, এতিয়া এই ডাঙৰ মানুহ দম চম দিব পাৰি নে, নাই মাৰিব পাৰি। কিন্তু, সৰু বাচ্ছাকটো মাৰিবতো নোৱাৰি। যিমান
অ'! ৰে ভাল নাই, নাই, নাই। তুমি ঠিকে কৰিছা। তোমাৰ পোৱাটো একদম ৰাইট। একদম সৰু সৰু ল'ৰাৰ আৰু আৰু কিবা কম। মাই দেউতাই টো এতে এ, কি কয়, বুজিয়ে নাপালে। হয় নে নহয়? ভালকে এই কি কয় আমাৰ ঘৰেই দিছে আৰু কিনো ক'বা আৰু এই কি কয় কালি কি ডিউটি তোমাৰ?
উম! কালিতো মোৰ বৰ্তমান অফে আছে। কালি মোৰ অফ আছে।
অ'! অ'! আচ্ছা! অ'! আচ্ছা! কালি নাইট অফ তোমাৰ মই ভাবিছ ছিলো ক'তবাত ফুৰি যাও নেকি হে মানে চবে ফুৰ ব
দস্তি মই কালি মই তাৰ মানে মোৰ তই মোক কালি ইচ্ছা যোৱা নাই মোক মা কৈছে যে কালি তুমি যে ঘৰত যে আহিবা আমি তা দুয়োজনে ঘৰত তে তুমি সেই কিবা এটা সেইত প্ৰগ্ৰাম আছে ঘৰত তা মানে নাই এতিয়া আমাৰ এই বাইদেউ এটা ছোৱালী এটা এটা আছিল মই বিয়া বিয়া দিছিলো তা এই তাই তাই কাৰণে আহিব সেই মানে ঘৰত মই থাকিব লাগিব
আচ্ছা আৰে নাই মই এইটো কোৱা নাই মই কি ভাবিছো জানানা আমাৰ জিম ইমান ল'ৰা কেইটা আছো আমি অফিচত আমাৰ চবে কিবা পিক পিকনিকত বা কিবা ঠাণ্ডা জাগা এটাত যাওঁ গৰমত চবে মানে আমাৰ যিমান বাইদেউ আছে আমি আছো কিবা গাড়ী চাড়ী ঠিক কৰি কেনে ওলাই যাও নহ'লে চাও দুট এই কি কয় দুটা গাড়ী মই লৈ লম দুটা স্কুটি দুটা স্কুটি মই লৈ লম তোমাৰ
অ আছে আছে আছে মোৰ মোৰ বাইক বাইক বা বাইক মোৰ এখন নহয় দুখন আছে ঘৰতেই
অ তো হ'ব এই কি কয় উম আমাৰ এই কি কয় যিমান ল'ৰা আছে চব তোৰ এক্স গড়ী চাৰি কি কৰি চলোৱাত যাওঁ কতবা ফুৰি এই কি কয় ফুৰি চুৰি আহো চবৰ লগত এই কি কয়? বহি কেনে আমি এই কি কয়
উম উম উম হয় হয় হয় আৰু সেই
অ কোৱা কোৱা কোৱা কি‌‌?
ন নহয় এই আমাৰ এই বিজু যে আছে বিজু এই কিন্তু ল'ৰাটো বহুত ভাল দেই
অ হয় হয় হয় স এইকাৰণেতো এইকাৰণেতো মোক ভাল লাগে তাৰ লগতে কি কৰি ডিউটি কৰি আৰু ই ৰেচপেক্টো বহুত দিয়ে
উম উ হয় হয় তাৰ মানে বহুত ভাল লগ মেক্সিমাম সেই কথা আহ আমি কিনো কওঁ তাৰ মা তনে উম সেইয়াই মানা নকৰে আৰু নাই বহুত বহুত ভাল অ মই মই তাৰ লগতে মই তাৰ মানে সেই মনৰ কথা তাৰমানে শ্বেয়াৰ কৰো আৰু
অ অ হয় হয় আৰু এক কি কয় তাৰ লগত ডিউটি কৰিও এই ভাল লাগে ল'ৰাটো মানে একদম জেণ্টেল
জেণ্টেল, জেণ্টেল, জেণ্টোল বহুত বহুত বহুত উম
যদি ডিউটি থাকে খোৱা বোৱাৰো একো চিন্তা নাই। সি এই কি কয় নিজে বনাই নিজে বনাই ধুনীয়াকে চবকে আমাক খুৱায় আহ। নাই নাই মই মই কি বুলি ভাবিছিলোঁ জানানা আমি আমি চাওঁ। এই কি কয় ছয়টা সাতটা মান ল'ৰা আছো।
অ অ হয় হয় উম আছো দিয়া উ
বাইদেউ কেইটা আছে? পাঁচটা মান, অ ক'ত বা পিকনিক পিক নিক বুলিয়ে ধৰিম এইটোক, কিন্তু পূৰ্বা যাম চবে আমি।
যাম যাম যাম যাম দিয়া, এই আমি উম এতিয়া কিবা আমাৰ এইটো যেতিয়া সেই কামটো হে হব, বন্ধ হব। তেতিয়া আমি গোটেইখিনি মানুহ যাম আৰু ফুৰিবলৈ নে, মইও মোৰ ৱাইফকো মই লৈ যাম মই।
অ হ'ব হ'ব হ'ব, নাই নাই ফেমিলি কো যদি লৈ যোৱা, বহুতে কি কয় ভাল কথা ফেমিলিও গলে আমাৰেই ভাল। আমিও অলপ, এই কি কয় লিগেলত থাকিম, ফেমিলি যদি যায়। বাকী আমাৰ যোন, আইচুৰ যোন বাইদেউ আছে এনতে কে বাৰে কি খুদি কি উম। এ কি কয় সুধি কেনে কম এবাৰ তে বাইদেউ এনেকে এনেকা এই কি কথা আমি চবে ফুুৰব যাম কিবা এটা লিষ্ট এটা বনাও, আমি ওলাই যাও ফুুৰবৰ কাৰণে।
অ অ, ন সেনেকুৱা কৰিলেতো ম ভালেই যোনে যি নহক মোৰো তাৰমানে ভাল লাগে স ছেতটো সময় ত সময় সুবিধাটো মিলি পেলাই যাব লাগিব আৰু হয়নে নাই, সময়ৰ সুবিধাটো গোটেই খিনি মানুহ মিলি পেলাই যাব লাগিব।
মানে চবৰে দুুটি থাকিব নালাগে, যেদিনা আ আমাৰ এই কি কয়, ডিপাৰ্টমেন্টটো বন্ধ থাকিব। সেইদিনা প্লান বনাম আমি। চবে কিয় চবে, একগোট হয়কিনে যদ যদি যাওঁ তেতিয়াই অলপ। এই কি কয় ভাল লাগিব কিয় আজিলৈকেতো আমি যোৱা নাই যদি অ যদি যাওঁ তোমাৰ ফেমিলি লৈ ল। বা মোৰ ফেমিলিটো এনেও নাযাব কিয় এহেতি পিয়ৰ ভেজিতেৰিয়ান। গলেও লাভ নাই গ'লেও লাভ নাই মোৰ ৱাইফে এই কি কয়। মাস চাংস কনি শনি এক। একো নাখায়। পিঅৰ ভেজিটৰিয়ন হয় লৈ যোৱাটো লৈ যোৱাটো দি। দিগদাৰ আৰু। বাবু এক জাগাতে কি কয়। ৰখি নাথাক। তুমিতো জানাই মোৰ বাবুৰ। প্ৰব্লেমটো।
গম পাইছো গম পাইছো এই বাবু তোমাৰ তোমাৰ বাবু কিন্তু বহুত একদম মৰমীয়াল। দেই।
অহ।
এই তোমাৰ তোমাৰ মই ভিডিঅ। ভিডিওঅবিলাক চাই থাকো ন।
অহ অ অহ।
সেই মানে বস্তুটো অহ থাকো নহয় মোবাইলত কি বুলি কয়।
পাঁচ বছৰ। যেতিয়ালৈকে পাঁচ বছৰৰ নহয় মোৰ বাবুটো। তেতিয়ালৈকে অলপ। দিগদাৰ পাঁচ বছৰ হোৱাৰ পিছত একদম। চব ঠিক। ঠিকঠাক হৈ যাব পাঁচ বছৰ হোৱাৰ পিছত।
উম দিয়া নহ'লে সেই। অ এতিয়া কি বুলি কয়। হেল্ল' নহ নাই এতিয়া। ৰাখোন নেকি? কি বোলো কয়।
নাই অলপ। আৰু যদি কথা কথা পাতিব পাৰা ভাল আছিলে। পাঁচমিনিট মান
অ', সেইটো হয় অৱশ্যেই তাৰমানে এ মইওঁ তাৰমানে এই, এই এজাগাত যাম তাৰমানে।
আচ্ছা ঠিক, আছে ঠিক, আছে ঠিক আছে ঠিক, আছে যদি যোৱা একো নাই, নাই, নাই যদি যোৱা একো নাই।
নাই, নাই তাৰমানে লেট কৰি গলেওঁ।
অ', অ', অ', অ', দুতি এতিয়া ডিউটিত আহিলা নেকি তুমি?
নাই, নাই বৰ্তমান যোৱা নাই মই যাই পামহে চাগে।
আচ্ছা আচ্ছা আচ্ছা ঠিক আছে। ঠিক আছে তুমি জল্দি যোৱা এ তাৰপিছত মই তোমাকে কি কৰি ফোন মাৰিম দিয়া, দিয়া। দিয়া, দিয়া, দিয়া ঠিক আছে। হ'ব অ', অ', অ',
এয়া উ'ম